অ কোৱা
কি কৰি আছা
এনেই আছো কিবা কিবি ওলাই পেলাই কি কাম আছে তেনেকে চাই আছো পাহৰি যাব পাৰো ন মই লিখি থওঁ কাম বিলাক চব তেনেকে কালি কি কৰিম পৰহি কি কৰিম মানে কিছুমান এনেই বাৰু নৰ্মেলি ক কাম হলে কথা নাই খুব দৰকাৰী কাম কিছুমান পাহৰি গলে দিগদাৰ হয় তেনেকে এ সেইবিলাক আৰু অ যিবিলাক খুব ইম্পৰ্টেণ্ট কাম মই লিখি থও তেনেকে মোৰ তাৰমানে উম জান নে মই তাৰমানে ঘৰ চম্ভালো নিজৰ কাম মানে বহুত কাম থাকে কেনেহয় মোৰ খুব দৰকাৰ এই কাম বিিলাক মই লিখি থওঁ তেনেকে গম পালা যেনেকে ধ মই কেইটা লিখিলো মোৰ মানে হে কৰিব লাগে কালি সেই মোৰ যে দেউতাৰ পৰত অপচন হৈছিলে তাৰে মানে তোমাৰ কিছুমান হে মানে ম সেই তেনেকেই লিখি থৈ দিছো তাৰমানে সেইটো এটা ডেট থাকে তিনিমাহ হৈ গলে নাপায় আৰু এই তেনেকে আৰু কিবা কিবি কাম বিলাক লিখি থৈ দিছো তাৰপিছত মোৰ এইফালে পি এফ ওলাব লাগে পিএফ ম আগৰ পইচা জমা আছে পিএফত সেইটো ওলাব লাগে ল তেনেকে তেনেকে মই মানে এমবিধ এ ইমান এমবিধ বনাই পেলাই তেনেকে সেইয়া আৰু ফ্ৰৰ্ম চৰ্ম বিলাক দিব লাগে তেনেকে আৰু সেইবিলাক সৰু সুৰা কাম বিিলাক তেনেকে আৰু লিখি ৰাখো নহলে ইমান মনত নাথাকে ন কিমান কাম থাকে পাহৰিয়ে যাওঁ
তাকে হয় বাৰু
হ হা হা
উম তুমি কলে যোৱাৰ কথা ক গৈছিলা মানে য অ সোমৰ আগতে যে বৰ্ডাৰত চেঞ্জ কৰি নিদিলে
অ তাৰমানে বৰ্ডাৰৰ কথা কৈছো তালে তাত
মানে কিহৰ বৰ্ডাৰৰ কথা কৈছা কোনখন দেশৰ কথা কৈছিলা
মানে তোমাৰ নেপালৰ কথা কৈছো নেপালৰ তাতে হেৰিটো বেলেগ ন আমাৰ টকাটো নচলে সিহঁতৰ বেলেগ টকা ন, কিন্তু সিহঁতৰ মানে যতে, ইয়াৰ পৰা আমাৰ ইণ্ডিয়ান ৰুপিচটোৱে লৈ গৈছো হা, তাতে যোৱাৰ পিছত আমি আমাৰ ইণ্ডিয়ান ৰুপিচটো ৰাখে। কিন্তু সিহঁতৰ যেতিয়া নোটটো আনি আমাৰ ইয়াতে বৰ্ডাৰটো পা পাৰ হওঁ, তেতিয়া হ'লে নচলে আৰু। সেইটো তাৰ পিছত আমি অ সেইটো, তামনে মই কি কৰিছে, মোৰ যিমান খিনি টকা আছে মানে আছিলে, মোৰ নহ'লেটো এনেই যাব না তাতে চব বস্তু তো তস্তুখিনি শেষ কৰি থৈ আহিছো বৰ্ডাৰটো শেষ হোৱাৰ আগত তাৰ পিছতো মোৰ বিছ টকা এটা আছিলে সেইটো আৰু নচলিলে আৰু তেনেকা।
উম, কিছুমান মানুহে ইচ্ছা কৰি নৈ আহে।
অ, সেই-সেইটো অ, থৈ দিবৰ কাৰণে ৰাখে অ, থৈ দিবৰ কাৰণে আনে বাৰু কিন্তু মই পইচা খিনি চব তাতে খৰচা কৰি মই বোলে এনেই যাব মোৰ পইচাত খিনি কিন্তু এটা মোৰ বিছ টকা এটা ৰ'ল কিন্তু সেইটো আৰু ন গ'ল আৰু ইয়াতে নাৰাখে এ তাতে তাত আমাৰ পইচাটো কিন্তু তাতে ৰাখে কিন্তু সেইটো সেয়া আৰু মানে আমাৰ এটা দিগদাৰ আৰু কি অ', অ', আৰু এ অ, চলে কিন্তু সিহঁতৰ পইচাটো যেতিয়া আমাৰ ইয়াতে আনি দিবা সেইটো কিন্তু নলয়।
অ, ভূটানৰ বেলেগ পইচা আছে জানো মই নাজানো।
অ, নহয় নেপালৰ কথা কৈছো নেপালৰ সেইটো মানে নলয় ইয়াতে। আৰু এটা দিগদাৰ পাইছো এতিয়া ধৰা আমাৰ ফাইভ হান্দ্ৰেডটো আমি গম পাও এতিয়া সিহঁতৰ ফাইভ হানড্ৰে কেনেকা মইতো নাজানো সিহঁতক সোধো এইটো কি ইমান টক টকা হয় আমি সেইটোকে বিশ্বাছ কৰি লওঁ গম পাইছা সিহঁতে যদি কয় এইটো ইমান ৰূপ পিচ আমি সেইটোকে ভাবো মানে বুজি নাপাও সেইটো কিমান টকা তেনেকেই আৰু। সেনেকে আৰু চলি আহিলো ভাল লাগিলে বহুত ভাল লাগিলে মানুহ বিলাকো ভাল লাগিলে সে তেনেকা আৰু বহুত ধুনীয়া মোৰ মানে তাতে মোৰ এনেকুৱা লাগিছে ঘৰ চৰ চব পাহৰি মই তাতে থাকি যাও নিকি। হে -হে তেনেকে ওচৰে-পাজৰে অলপ চাইছো বাৰু।
তোমালোকৰ ঘৰত ঘৰৰ মানে গাঁৱৰ ফালে নিজৰ ঘৰ আছে নে নিজৰ
নাই গাঁৱৰ টা মানে আমাৰ চব খুৰা চব বিলাক মানে গুৱাহাটীৰে হয়। গাঁৱত নাই এতিয়া কোনো। সেইটো কথা মই বৰ্ণাত ব তাকো গুৱাহাটীতে হয় জন্মও মোৰ গুৱাহাটীতে গাঁৱত। কোনোৱেই নাই তেনেকা আৰু। সেইকাৰণে তেনেকে যোৱা মই একচেলি মোক। যাব ক'লে মই ভালকে চিনি নাপাওঁ তেনেকে। নাই যে কোনো আমাৰ। তাৰমানে খুৰাহঁত আছিলে খুৰাহঁতো চব আহি গুৰা গুৱাহাটীতে থাকি গ'ল আৰু তেনেকে।
এতিয়া অহা যোৱা হয় নে?
তাত গুৱাহাটী খিনি আমাৰতো অহা যোৱা হয়। কিন্তু গাঁৱতটো নাই চব গুৱাহাটীৰে আছে। সেইটো আৰু অ' গুৱাহাটীত অহা যোৱা হয় কিন্তু মানে সেনেকে নহয়। তুমিটো জানাই গুৱাহাটীৰ লাইফ বিলাক বহুত ব্যস্ত ন হয় নে নহয় এতিয়া যেনেকে মই ব্যস্ত মই ফেমিলি লৈ ব্যস্ত, জব লৈ ব্যস্ত, তেনেকে ধৰা বেলেগৰ ফেমিলি চাব নালাগে। লাগিলেও জব লৈ ব্যস্ত হৈ থাকে চবে প্ৰাইভেট। কাম কৰে ৰাতিপুৱা ওলাই যায় ৰাতি আহে হয়নে নহয় তাৰমানে আমাৰ লগ পোৱা যে ফোনত। এ আমাৰ ৰিলেশ্বনটো থাকে ফোনতে আৰু তাৰ উপৰি আমাৰ মানুহবিলাক লগ। লগ পাও যেতিয়া ধৰা কিবা এটা পাতিলে এই ধৰা ডাঙৰ কে বিয়া সবাহ পাতিলে। তেতিয়া মানে মিলা প্ৰীতিটো আছে। অ' কিন্তু এনে বোলে যাই থাকিবলৈ সময় নাই আৰু গম পাইছা।
হা- হা অ
তেনেকে এতিয়া ধৰা, দেউতাই যাওঁ বুলি ক'লেও দেউতাইতো অকলে নোৱাৰে মই লৈ যাব লাগিব। হয় নে নহয়? এই সেয়া আৰু। মোৰো ধৰা কাম থাকে, তেনেকে আৰু মানুহৰ মানে লাইফটো বহুত ব্যস্ত ও। অকল মোৰ কথা কোৱা নাই তেওঁলোকৰো সেই চেম। কনডিচন তেনেকে কিন্তু কিবা এটা যদি পাতে উৎসৱ তেতিয়া হলে হয় ধৰা কোনোবাই ডাঙৰকে পূজা পাতিলে তেতিয়া চবকে মাতিব সেয়া আৰু তেতিয়া লগ হোৱা যায় অ' অ' তেতিয়া অ' তেতিয়া তেতিয়াহে লগ পোৱা হয় বা ধৰা কাৰোবাৰ এইয়া লগুণ দিয়নী পাতিলে বিয়া পাতিলে তেনে তেনে তেতিয়া কিন্তু চব আহে দে এনে আৰু নহয় আৰু তেনেকে লগ পোৱা মানে উম এনে আৰু যোৱা নহয় আৰু তেনেকে
অ' অ'
মানুহ বিলাকো বহুত ব্যস্ত হৈ গৈছে ন
বুজিছো বাৰু
সেইয়া আৰু
আমাৰ গাঁৱতো আজিকালি তেনেকুৱাই হৈছে
হয় হয়
কিন্তু মানে আমাৰ আমাৰ ওচৰৰ মানুহখিনি বৰ ভাল দেই মানে আমাৰ ওচৰৰ মানুহখিনি যে পৰিয়ালৰ নিচিনাকে থাকে মানে ধৰা কাৰোবাৰ ঘৰত লাও এটা এটা লাগিলে লাও লাও কেইটামান লাগিলে ধৰা ইঘৰত এটা সিঘৰত এটা সিঘৰত এফাল ইঘৰত এফাল এনেকে বিলায় এতিয়া আমাৰ ঘৰতো মানে ইমান খিনি মানে বস্তু আছে ন কিবা কিবি মানুহে যাৰ যি মন যায় লৈ যায়
অ' অ' গাঁৱৰ সেইটো ভাল লাগে অ' অ' তাৰমানে আমাৰ ইয়াত এটা বস্তু মোৰ ভাল নালাগে তাৰমানে গাঁওত এতিয়া চাপজ ধৰা অ, মই চ জ অফিচত গৈছো দেউতাৰ ধৰা গাটো খুব বেয়া লাগিছে মানে টাউনত গাঁৱৰ, হলে খুব কিবা এটা চাপৰ্ট কৰে, হয় নে? কিন্তু ইয়াতে তুমি সেইটো আশা কৰিব নোৱাৰা। মানে পাবা হান ন্দ্ৰে ৰ ভিতৰত টোও পাৰ্চেন্ত হে পাবা কিন্তু তোমাৰ নাইন্তী এইট পৰ্চেন্ত আছে তুমি আশা কৰিব নোৱাৰা। তাৰমানে এ মানে কোনো কাকো একো অপকাৰো নকৰে কিন্তু এইবিলাক হেল্প কৰিবলৈও সময় নাই ব্যস্ত মানুহবিলাক তাৰ মানে। সেইটো এতিয়া চাপজ মই বাহিৰত অ, সেইটো ভাল অ, চাপজ ওচৰ মই দুপৰীয়া ভাত নাৰন্ধিলো ওচৰৰ মানুহ খিনি আনিও দিব বোলে বয়সীয়াল মানুহ, দিছো হয় নে নহয়? তেনেকা।
মানে দিয়ে মানে অ, মানে হেৰি ধ্যানো ৰাখে জানা নাই। মানে এতিয়া ধৰা আগতে যে আমাৰ মাহত ধৰক ক'বাল যাব লগা হ'ল আমাৰ ওচৰৰ যেনিবা খুৰী এজনীক কৈ থৈ গল যে আমি আজি আমুকলে যাম। মাক ছবি চুন দেই, এনেকে হলে কৈ থৈ যায়, তেতিয়া হলে সেই মাক চাইও ভাতো দিয়ে সি এনেকুৱা মানে।
সেই বস্তুতটো মই ভাল পাওঁ তাৰমানানে কিন্তু ইয়াতে তাৰমানে তুমি অ' অকল, ৰীয়া হলে কিন্তু ভয় লাগে তাৰ মানে অকলে ন মানে তোমাৰ সিমান খিনি হেল্পফুল নহয় তাৰ মানে।
এতিয়া যে আমাৰ খুৰীহঁতৰ মানে খুৰ আমাৰ খুৰী মানে নিজৰ খুৰী নহয় দেই। ওচৰৰ মানে ওচ ওচৰৰ ঘৰৰ খুুৰীজনীৰ ল'ৰাটো আমাৰ ঘৰতে ডাঙৰ হোৱা। ছোৱাল জনী আমাৰ ঘৰতে ডাঙৰ হ এতিয়া মানে কি হয় খুৰীও, খুডৰাও নিজৰ ডিউটিত যায় খুুৰীয়েওতো নিজৰ ডউ মানে হেৰি স্কুলত যায়। এতিয়া মানে ল'ৰাটো অকলে-অকলে থাকে, ত' মানে সি সৰুৰ পৰাই যে আমাৰ মাক মাৰ লগতে ডাঙৰ হল।
হয় হয় হয় সেই বস্তুতটো ভাল আছে গাঁৱৰে
অ আমাৰ দেউতা আৰু আমাৰ মাক মানে গোটেই ওচৰৰ ল'ৰা ছোৱালী বিলাকে মা আৰু পাপা বুলি মাতে উম। বৰ্তা বৰৰ্মা বুলি মাতিবলে মানে নাজানিলেই কোনো।
উম উম সেই আৰু আপোনতটো দিছে যে তেনেকে সেইকাৰণে। তেনেকে পৰিৱেশটো ভাল লাগে হা হা।
গৰ্ক বিলাকেই বেলেগ মানে।
সম্পৰ্কতটো বেলেগ হয় আৰু মই ভাল পাওঁ নেচাৰেল বিউটিটো গাঁৱৰ নেচাৰেল বিটো মইতো এতিয়া ফুৰিব যাওঁ সেই গাঁও টাইপৰ মানে ভিতৰৰ জেগাবিলাকতহে ফুৰিব যাওঁ পথাৰ চথাৰ চালে মোৰ বৰ ভাল লাগে পথাৰ চথাৰ সেউজীয়া হৈ থাকে যে। এ মই এইবিলাক চাই মনে ভাল পাওঁ মই মাজে সময়ে এইবিলাকতহে যাওঁ। অ ধুনীয়া খেতি পথাৰ গৈ বৰ ভাল লাগে, ম টো নামি যাবৰ মন যায় বহুত ভাল লাগে।
আমাৰ তাত মানে কি হয় যেতিয়া খ ধান কাটিবলে টাইম হয় সেই ধান কটাৰ সময় খিনিতে মানে হেৰি জলফাই, আমলখি এইবিলাকতো টেঙা বিলাক বহুত বেছিকে হয় ন। জলফাই ফাইৰ চিজন হয় বৰটেঙা বৰটেঙা বুজি পোৱা ন ৰবাব টেঙা।
ৰবাব টেঙা কম
অ ৰবাব টং ৰবাব টেঙাৰ দিন হয় তেতিয়া তেতিয়া মানে কি হয় সেই পথাৰ গৈ লৈ পেলাই যে ৰ বাব টেঙা জলফাই লৈ গৈ একদম বিষ জলকীয়া কাটি নিমখ দি, অ। খোৱাৰ মজাই বেলেগ মানে মানে। ইয়াত গৈ লাগিলে তুমি যিমান চাতৰ ওপৰত গৈ লৈ পেললে কাটি খোৱাগে কিন্তু সেই পথাৰৰ মাজত বহি যে তেনেকে খোৱাতো মানে মজা বেলেগ।
সেইটো মজাতো বেলেগ হয় অ ঠিকে কৈছা অ। হয় হয় ঠিকে কৈছা বহুত ভাল লাগে।
ককাহতে তেনেকে কৰোতে মানে পথাৰ খনৰ একে ওচৰতে আম মানে জলফাই এজোপা আছে।
অ আচ্ছা আচ্ছা হা হা হা।
মানে জলফাই যুগ বা জলফাই পাৰি আনিলে আৰু পকা জলফাই হলে পিটিকি ললে তেনেকে আৰু ইমান ভাল লাগে নহয় তাত খাই।
অ বাৰীতে থাকে চব জ্বলাত মচলা চব বাৰীতে থাকে ধনিয়া চনিয়া অ।
মানে ধনি আৰু গাঁৱত এটাই ভাল লাগে কি জানে ইয়াত মানে কি হয় যেতিয়া তোমাৰ হাতত কিবা এটা বস্তু নাথাকে তুমি গৈ আনিব লগা হয় কিন্তু গাঁৱত তুমি বিচাৰি গলেই হ'ল।
বিচাৰি গলে হৈ যায় ওচৰ হেল্পফুল মানে বহুত বহুত স সহায় কৰে আৰু।
মানে এতিয়া ইয়াত যেনিবা ধনিয়া ধনিয়া নাই তুমিতো ধনিয়াত গৈ বজাৰৰ পৰা আনিব গে লাগিব ন কিন্তু গাঁৱত মানে এনেকুৱা হয় যে আমাৰ ঘৰত যদি ল গোৱা নাই বেলেগৰ ঘৰতো লাগিছেই চাগে উঘালি আনি ডাইৰেক্ট দি দিলেই হ'ল।
সেইটোয়ে বহুত ভাল হয়। উ আৰু তেওঁলোকে বোলে খেতি পথাৰত মানে খেতি কৰিবলৈ যাওঁতে এটা টোপলা লৈ যায় ন, এই পিঠা চিঠা এইবিলাক তাতে গৈ খায় ন মাজে মাজত মানে।
উম মানে গৰম দিনততো পিঠা চিঠা খোৱা নহয় কিছুমানে মানে পানী দিয়া ভাতটো লৈ যায়।
লৈ যাই অ। মজা লাগে মই দেখিছো আৰু তেনেকে মানে কোৱা শুনিছো হা হা হা। হ হা হা ভাল লাগে।
চাহ লৈ যায়।
অ', সেই পৰিৱেশটো ভাল লাগে মানে। হ', তুমি প', তুমি ঠিক আছে। ঠিক আছে।